হেল্ল'?
অ শুনিছো কোৱা?
কি কৰিছা?
এনেই আছো, তুমি?
আছো এনেকে কৰিবা আৰু ফোন - চোন ফোনটোকে চাই আছো। বাকী ভাত
তাকেই আবাৰ ফান্দ
খালো খালো খালো, বাকী ঘৰতেনে?
অ ঘৰতে তুমি ক'ত?
ময়ো ঘৰতে আছো আহিলো ঘৰলে ঘৰত ভাল।
আচ্চা উম ভাল ভাল তোমাৰ মা হতৰ ভালনে?
উম ভাল ভাল তোমাৰ?
উ ভাল ভাল ভালে আছে সকলো।
আচ্ছা এ মানে মই মানে এটা বিশেষ আলোচ ব্যস্ত আছে নেকি বাৰু?
নাই নাই কোৱাচোন?
নাই আজি মানে মানে সামাজিক মাধ্যম চাই থাকোঁতে এতিয়া মানে এটা মানে বিষয় এটা পালো হা অসমীয়া ভাষা আৰু সাংস্কৃ সাংস্কৃতিক সংৰক্ষনৰ কথা আছিল। ত' তুমি কি কি কবা মানে কি ভাবা সেইটো কিমান জৰুৰী বুলি?
তুমিতো ভাল প্ৰশ্ন কৰিলা তেনেকে মোৰ মতে এইটো অতি গুৰুত্বপূৰ্ণ কাৰণ ভাগ আৰু সাংস্কৃতিকহে এখন জাতিৰ পৰিচয়। সেইবোৰ নাথাকিলে আমাৰ পৰিচয় ধীৰে ধীৰে হেৰাই যাব এতিয়া কিছুমানত হৈছেই যি নেকি আমাৰ নিজৰ ভাষাটো এতিয়া কিছুমানে ক'ব নাজানে বাহিৰগত মানুহ আহি পেলাই আমাকেই দম দিয়ে। সেই অসমত আহি অসমীয়াকে দব দপাই থাকে।
অ।
চ' মোৰ মতে এইটো অতি গুৰুত্বপূৰ্ণ আৰু।
অ সেইটোতো ঠিকে কৈছা হা কিন্তু মানে এতিয়া বহুত যুৱক কে ঘৰত ঘৰতো মানে অসমীয়াৰ সলনি ইংৰাজী বা অন্য ভাষা বেছি ব্যৱহাৰ কৰে।
অ হয় সেইটো মানে চিন্তাৰ বিষয়ে সেইটো এটা আধুনিক হবলৈ গৈ নিজৰ মাতৃভাষা এৰি দিব নালাগে কিন্তু এতিয়া যিবিলাকে কৰি আছে নিজৰ মাতৃভাষাটোকে কব নোৱাৰিব কিছুমানক যদি ভালকে মানে ভালকে স্পষ্টকে ক'ব নোৱাৰে মানে দুয়োটা ভাষা শিকা মানে শিকি লোৱাটো ভাল আৰু কিন্তু মাতৃভাষাক অৱহেলা কৰা উচিত নহয় বুলি মই ভাবো আৰু কৰিব নালাগেও
উম সেইটো হয় বাকী তোমাৰ মতে কি ভাবা আমি ভাষা সংৰক্ষনৰ বাবে কি কৰিব পাৰোঁ।
আমি ভাষা সংৰক্ষণৰ বাবে ও প্ৰথমে মানে ঘৰত অসমীয়া ভাষা কথা বতৰা বঢ়াব লাগিব। বা লাগে এতিয়া আৰু স্কুল কলেজ আহ কলেজতো অসমীয়াত লিখা আৰু কোৱা অভ্যাস বজাই ৰাখিব লাগে বুলি মই ভাবোঁ। তুমি সেইটোৱে ভাবা ন?
অ ময়ো এইটোৱে ভাবো আৰু ক'ব গলে চোৱা আজিৰ যুগতটো বহুতে মানে ডিজিটেল হৈ গৈছে ন ত' মানে সামাজিক মাধ্যমত অসমীয়া ব্যৱহাৰ কৰিলেও সহায় হবনে নাই বাৰু?
নিশ্চয় এইটো একদম হ'ব কাৰণ আজিৰ ডিজিটেল যুগত আজিতুচ্ছয়ে বচা মানে ভাষা বচাবলৈ সামাজিক মাধ্যমত সামাজিক মাধ্যম এটা শক্তিশালী মাধ্যম যিটো নেকি সকলো কৰি দিব পাৰে সামাজিক মাধ্যমে। মানুহক উঠাবও পাৰে, নমাবও পাৰে। অসমীয়াত লিখা কবিতা গল্প বা ভিডিঅ', শ্বেয়াৰ কৰিলে ভাষাটো বেছি লোকৰ মাজলৈ যায়। চ' তেনেকুৱাই আৰু।
ঠিক কৈছা আৰু ক'ব গ'লে, সাংস্কৃতি, সাংস্কৃতিৰ ক্ষেত্ৰত কি কৰিব লাগে বাৰু?
এতিয়া সাংস্কৃতিক ক্ষেত্ৰত আমি কি কৰিব লাগে বুলি ক'লে, সাংস্কৃতিক মানে কেৱল উৎসৱ নহয় দেই। বিহু, বিহুৰ নৃত্য গীত। লোকগীত, লোক কলা। খাদ্য পৰম্পৰা, এই সকলো সংৰক্ষণ কৰিব লাগিব। তেতিয়াহে কিন্তু আমি সাংস্কৃতিক ক্ষেত্ৰত কিবা এটা বেছি, আহ আহ ওপৰলৈ নিব পাৰিম বা উৎসাহিত হ'ব পাৰিম আমি সকলো।
উম ঠিক কৈছা। কিন্তু ক'ব গ'লে মানে, এতিয়া বিহুৰ আধুনিক, অ মানে আধুনিক ৰূপ বাঢ়িছে নহয় নে?
উম।
ইমানেই আধুনিক হৈ গৈছে এইবোৰ সকলোবোৰ আধুনিক হৈ পৰিছে। ত কেতিয়াবা মানে মোৰ মই ভাবো যে কেতিয়াবা আমাৰ যোনটো আচল মূল ৰূপটো আছিল সেইটো, কমি যোৱা যেন লাগে, অনুভৱ হয় মোৰ।
অ সেইয়ে সমস্যা সেইটোৱেই। মানে আধুনিকতা, গ্ৰহণ কৰিব পাৰি। কিন্তু মূল সাংস্কৃতিৰ আত্ম- যোনটো আমাৰ আত্মা হেৰাই যাব নালাগে সেইটোৱে আৰু।
অ সেইটো ঠিক কৈছা। এইটো মানে এতিয়া যিমানে আধুনিক, কতা বাঢ়ি গৈছে ত', সেইমতে মই ভাবো যে নতুন প্ৰজন্মক এইবোৰৰ বিষয়ে শিকাব লাগে। ত, এইবোৰ কেনেকৈ শিকাব পাৰি বাৰু তেহত তাহাঁতক?
এতিয়া নতুন প্ৰজন্মক আমি কেনেকৈ শিকাব পাৰি বুলি ক'লে স্কুলৰ, সাংস্কৃতিৰ পাঠ্যক্ৰম- পঢ়াব লাগে। সাংস্কৃতিক অনুষ্ঠান বেছি কৰিব লাগে। আৰু ঘৰত অভিভাৱকেও উৎসাহ দিব লাগে বুলি মই ভাবোঁ। তেতিয়া আমাৰ নতুন প্ৰজন্মটো- বা নতুন প্ৰজন্মটোই সকলো এইখিনি এইবিলাক শিকিব পাৰিব।
উম, ঠিক কৈছা। গাওঁ অঞ্চলত এতিয়াও মানে কিছুমান পৰম্পৰা ভালদৰে চলি আছে কিন্তু দেই।
উম, সেইটো হয় সেইটো থাকিবই গাঁৱতটো থাকিবই। কিন্তু নগৰ- অ মানে অ প নগৰাং এ স্কলত মানে ইয়াৰ- এ প্ৰভাৱ কমি গৈছে। সেইবাবে মানে দুইটা স্থানত, স্থানতে মানে সজাগতা বঢ়াব লাগে বুলিও ভাবো মই সেইটোতো, এইটো ক্ষেত্ৰত।
ঠিক কৈছা কিন্তু দেই এইটো নোহোৱা নহয়, ময়ো মানুহ। আহ! আৰু ক'ব গলে তোমাৰ মতে এনেই কি ভাবানো এইটো যে সাহিত্যৰ ভূমিকাও গুৰুত্ব আছে নেকি বাৰু?
নিশ্চয় আছে কিয় নহ'ব? অসমীয়া সাহিত্যিক আহ'! কি সাহিত্য, কবিতা, নাটক আৰু সংবাদ মাধ্যমৰ মানে ভাষা জীয়াই ৰাখেটো আমাৰ। লেখক-লেখিকাসকলে ভাষাত ভাষাটোক আগবঢ়াই লৈ যায়টো সেইকাৰণে নিশ্চয় আছে।
উম ঠিক কৈছা। আৰু ক'ব গ'লে আমাৰ চৰকাৰেও মানে ভাষা আৰু সাংস্কৃতিৰ সংৰক্ষণৰ আঁচনি ল'ব পাৰে। কিন্তু মানে বাস্তৱ সংৰক্ষণ সমাজৰ অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে ধৰা কোনে কেনেকৈ কি কৰে?
উম উম-উম-উম
ত' সেইটোৱেই মানে আমি সকলোৱে কিছু দায়িত্বও ল'ব লাগে যাতে মানে এইবোৰ সংৰক্ষণ কৰা অকল মানে চৰকাৰৰ ওপৰতে মানে আমি যদি নিৰ্ভৰ হৈ থাকো সেইটোতো নহয়। ত' মানে আমি ব্যক্তিগতভাৱে মানে নাগৰিক হিচাপে আমি আমিও ইয়াতে মানে আমিও সমানে দায়িত্ব লোৱা উচিত।
উম একদম।
আৰু
হেল্ল'!
হেল্ল'!
অঁ, শুনি আছো, শুনি আছোঁ। কোৱা? উম।
ত' সেয়াই ভাবোঁ
মানে চোৱা মানে অঁ, কি? চৰকাৰে ভাষা, সাংস্কৃতিক সংৰক্ষণ আহ মানে এতিয়া তুমি যিটো কলা চৰকাৰে কিবা ভূমিকা সেইটো এইটো সংৰক্ষণ আঁচনি ল'ব পাৰে, কিন্তু বাস্ত ত সংৰক্ষণ সমাজৰ অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে আৰু।
উম।
উম। তাৰপিছত আৰু অঁ আৰু আহ! মানে যদি এ মানে নিজৰ ভাষা কোৱা, লিখা বা আৰু গৰ্বৰে ব্যৱহাৰ কৰাটোৱেই প্ৰথম পদক্ষেপ। মানে আমি সকলোৱে কিছু দায়িত্ব লব লাগিব আৰু। আৰু আমি এতিয়াই সজাগ নহওঁ ভৱিষ্যতে কিন্তু সম-সমস্যা হ'ব পাৰে। যদি এতিয়া আমি সম সজাগ নহওঁ
অঁ সেইটো হয় বাৰু ঠিক কৈছা আৰু ক'ব গ'লে আমাৰ ভাষা আৰু সংস্কৃতি লাহে-লাহে বিলুপ্ত হব পাৰে, ত' সেয়া ৰোধ কৰাটো আমাৰে দায়িত্ব যাতে পিছলৈ এইটো এনেদৰেই থাকক।
সেইটো হয়। মানে ৰোধ হ'ব পাৰে। তাৰমানে মই ভাবোঁ অসমীয়া ভাষা আৰু সাংস্কৃতিক সংৰক্ষণ মানে কেৱল অতীত ধৰি ৰখা নহয় বৰঞ্চ মানে আগলৈ লৈ যোৱাটোহে আমাৰ কৰ্ম বুলি ভাবো মই
উম ঠিক কৈছা কিন্তু দেই মানে আৰু ক'ব গলে আ আজিৰ যুগততো বহুতে আধু আধুনিকতা বাঢ়িয়ে গৈছে ত মানে আধুনিক কতাৰ সৈতে খাপ খুৱাই নিজৰ পৰিচয়টো বজাই ৰাখিব লাগে যাতে মানে আধুনিকতাৰ যিমানে বাঢ়িছে বহু এনে ব্যক্তি আছে তেওঁলোকে নিজৰ মানে পৰিচয়টো পাহৰি গৈছে ত' মই ভাবো তেওঁলোকে এইটো মানে বজাই ৰাখিব লাগে
উম একদম এইটো হয় ঠিক কৈছা আৰু ভাষা আৰু সাংস্কৃতিক বচোৱা কেৱল কাম নহয় এটা দায়িত্ব আৰু সেইটোৱে কাৰণ আমাৰ ভাষা থাকিলেহে আমি থাকিম অসমীয়া জাতিটো যেতিয়ালৈকে ভাষাত থাকিব তেতিয়ালৈকে আমি থাকিম
উম তাকে বোলো তোমাৰ লগত এইটো বিষয়ে অলপ এনেই আলোচনা কৰো ত ভালে লাগ গিল তোমাৰ লগত কথা পাতি তাকে ঠিক আছে দিয়া উম ঠিক আছে দিয়া তেন্তে ৰাখিছো
উম